হেল্ল' অহ। অ শুনিছো মই।
অ অ কি কৰি আছ?
এ আছো এ কাম কৰি পেলাই অলপ বহি আছো আৰু। গাটো ভাল লগা নাই অলপমান চৰ্দি লাগিছে বেলেগ এটাৰ ৰুমত বহি আছো। কি কৰি আছিলি হেল্ল',
শুনা পাইছনে বাৰু।
হেল্ল' অ শুনা পাইছো দে।
অ শুনা পাইছা শুনা পাইছা?
অ অ শুনা পাইছো। অলপমান দিগদাৰ হৈছে ন? হেল্ল',
ক
অহ
এ মই বজাৰ কৰি আহি আছো ঘৰত।
অ বজাৰ পৰা আহি পালি অ কি কি চব্জি বজাৰ কৰিলি
মই জিকা আনিলো অ জি- কা আনিলো আ দিলে অ এই চল্লিশ টকাকে দিলে সিহঁতে ত্ৰিশ-
অ বহুত দাম লৈছে চোন আমাৰ তাত ষাঠি টকাকে লৈছে বচ বস্তুৰ বজাৰৰ দাম বহুত হৈছে ন।
অ মানে ত্ৰিশ টকাকে লৈছে তহঁতৰ তাতে চাগে ন
অ আধা কেজি ত্ৰিশ টকা।
আধা কেজি নহয় নহয় এক কেজিতহে অ
আধা কেজি ত্ৰিশ টকা এক কেজি ষাঠি টকা এনেকৈ লৈছে আৰু
অ অ অ তাৰপিছত আৰু হেৰি আনিলো এয়া কি কয় এ ভোল আনিলো আধা কেজি এ পোন্ধৰ টকাকে ললে এ তাৰ পিছত আনিলো হেআ অ তাৰ পিছত ভেন্দি আনিলো ত্ৰিশ টকাকে
অ ভালে হৈছে দে কালি যে মই দিছিলো খাইছিলে নে নাই সেইটো খেজুৰটো আৰবি খেজুৰ।
অ খাইছো এই কেহা নিচিনা লাগে যে অলপ মিঠা।
অ মিঠা কিন্তু বহুত আছিল সেইটো কিন্তু গণ পাইছো মই আমাৰ বেলতলাত পাবলৈ বিৰাট দিগদাৰ হৈছে। মই অ কেঁচা নহয় প- কিলে আৰু বেছি মিঠা হয় এনেকোৱা ধৰি লও আধা কেঁচাতে এনেকোৱা আনিছে।
অ তাৰমানে এই বস্তুটো মানে এনেকোৱা হৈ থাকে নে নে পকি যায় পিছলে
না পকে ডাঙৰ যিটো সেজুৰ হয় সেনেকোৱা নিচিনা হয় এইটো খেজুৰত কিন্তু বেছি ভিটামিন আছে। সেই বুলি কৈছে।
এতিয়া আমি যিটো খাওঁ পেকেটৰ যিটো খেজুৰ হৈ যায় সেইটো অকনমান কোমল। ন তাতে কিবা ৰাসায়নিক বস্তু দিয়ে নেকি ধৰি লওক প্ৰিজাৰ্ভেটিভ কিবা টাইপৰ নিচিনা।
দিয়ে চাগে এইটো কিন্তু নেচাৰেলি আহিছে এতিয়া এইটো আহ আহিছে কাৰণে আমি এইটো ইউজ কৰিব পাৰিছো কিন্তু সেইবিলাক বস্তুত কিবা কিবি প্ৰিজাৰভেটিভ দিয়ে চাগে লছ পৰিব বুলি
অ এনে মানে বহুত বেছি মিঠা হয় ন হয়নে আমি পেকেটৰ যিবিলাক বা তলৰ বস্তুবিলাক খাওঁ যে
মানে পেকেটত থকা বস্তু বিলাক কোৱা আজিকালি বিৰাট বেয়া। তা ফেট থাকে আকৌ চুগাৰ চেনীটো বেছিকে খালে বুলি অ গাছ ফেট এইবিলাক বিলাক থাকে নহয় আৰু কিবা সোৱাদ‌ পাবৰ কাৰণে সিহঁতে এক্সটা কিবা এটা দিয়ে আ কম্পেনিবিলাক সেইবিলাক নিদিলে খালে মানুহৰ পেটত গৈ পেলাই লিভাৰ যকৃত গৈ সেই কাৰণে আজিকালি বেয়া লেগ বেয়া বোৰাম
সেইকাৰণে আজিকালি মানে ফেটি লিভাৰ হৈছে বা অ' পেটৰ প্ৰব্লেম বাকী বাকী বহুত হ'ল বেমাৰ বিলাক আজিকালি। লিভাৰৰহে প্ৰব্লেম
এতিয়া চেনী খোৱা কাৰণে যদি ঘৰত ফেট জমা হয়। এইটো কোনোবাই জানে জানো এইটো নতুনকে আৱিষ্কাৰ হৈছে। কিন্তু তাৰ সলনি যদি আমি নিমপাত খালি পেটত ৰাতিপুৱা খাওঁ। লিভাৰ ভাল কৰে আৰু লগতে আমাৰ কিডনীটো চাফা কৰে গোটেই তেজবিলাক চাফা কৰে মুখত যে এইবিলাক ওলাই যায় স নিমপাত চিমপাত খালেও বহুত ভাল হয়। উম।
তে চাই ভাল লাগে, নাযায় তেনেকে।
মই কিন্তু টেবলেট আনি লৈছো, টেবলেট আনি লৈ নিমপাত আৰু পিপ্লিত নিমৰ আৰু পিপলি টেবলেট খাওঁতে মোৰ এই শালমইনা কেইটা শুকাই গৈছে। আৰু এই এলাৰ্জি আছিল যে সজতি বীজ বিজাই থাকে। ৰাতি-ৰাতি একে ফুলি-ফুলি যায় সজোৱা এই নিমৰ টেবলেট এইবিলাক খাওঁতে মোৰ ভাল হৈছে। তৌ খাবি আনি পেলাই।
মই বহুত পান বহুত বনৌষধীন বহুত বেমাৰ ভাল হয়। এলাৰ
এলাৰ্জি ভাল হয়, এলাৰ্জি ভাল হয়। সঁচাকৈ কৈছো, মোৰো এলাৰ্জি আছে নহয় মোৰো এলাৰ্জি
হ সেইবাক ভাল মানুহ বিলাক সেই এ বনৌষধি বিলাকে।
সেইবিলাকে খাইছিলে।
অ'। আজিকালিহে লাহে-লাহে অলপ এটা দুটা মানুহে ব্যৱহাৰ কৰে বাৰু, বহুত গো ইমান নকৰে।
আজিকালি মানুহে কেৱল ডাক্তৰৰ ঔষধৰ ওপৰতে জীয়াই থাকে। ডাক্তৰৰ হৈ ওপৰতে জীয়াই থাকে সেনেকে আৰু ভাল হয় নেকি আৰু মানুহৰ?
অ', সেয়াই।
আৰু আমলখিটো যে? আমলখিটোও ভালে বিৰাট ভাল। অফিচৰ কাম বিলাক মোৰ হৈ আছে। মই গুগল চিটত ডাটা বিলাক দিছো সিহঁতক। সেইবিলাক সোমাব দিছো। সোমাই সময় কৰি আছে। চৈধ্যয়শ আহ ভিতৰত আঠশ মান ন শ মানৰ হ'লেই আৰু পাঁচশ মানৰ আছে। যোৱাকালিৰ ভিতৰত এশ আছে-আছে, কামৰ পেচা আছে।
উম'। অ', অ', আমলখিৰ কথা কৈছা, আমলখি বহুত ভাল উপকাৰী বস্তু। চি ভিটামিন থাকে।
অ', আমলখিটো বইল কৰি পেলাই এইয়া কি কয় মিঠৈ দি পেলাই। এনেকে পগাই পেলাই তাতে সোমাই থৈ দিব। লাগে। সেইটো আমলা-আমলা মৰাব্বা বুলি কয় সেইটো খালে বিৰাট ভাল। এনেও আমলখি ধৰি লও টেঙাকে খাব নোৱাৰিলে অ', নহয় এইটো আমলাৰ কিবা আচাৰো নহয় মুৰাব্বা বুলি কয় মিঠা আচাৰ।
অহ, মানে সেই মিঠৈ দি পেলাই পগাই পেলাই বনোৱা মানে আচাৰ নিচিনা তেই বনাই পেলাই খায় ন' মানুহে আচাৰ।
অহ, কালি যাব ভাল টোশুনিছিলো যে এইবাৰ অকণ ভাল হৈছে তো ভাল পাইছে, গম পাইছ নে?
অ'অকনমান ভাল পাইছে, সেই শৌচটো দুবাৰ- তিনিবাৰ মান হয় আৰু তাৰ পিছত পেটটো খালী হৈ যোৱা নিচ নহয় বুলি কৈছে।
সেইটো মেইন কামটো সেইটোৱেই শৌচ বিলাক উলিয়াই দিয়ে গেছ বিলাক থাকিব নোৱাৰে, এতিয়া তই ধৰি ল'পইতা ভাত বিলাক গেলা- গেলা বস্তু বিলাক যদি এটা ডাষ্টবিনত পেলাই থৈ দিওঁ গোন্ধ ওলাবলৈ নে নাই কচোন? গোন্ধ সেইটো কথা ক। এতিয়া কথা হ'ল সেনেকোৱা, গেছ বোলা বস্তুটো এনেকোৱা, পেটত যদি ময়লাবিলাক থাকে। তাৰ পৰা গেছৰ উৎপত্তি হয়। গেছৰ উৎপত্তি হৈ পেলাই এনেকে ভিতৰত গৈ পেলাই আৰু বেছি
এ ধৰি লোৱা নহয় এতিয়া হজম শক্তিটো। কম থাকে ন? এতিয়া মাৰতো আগতে আলোচনা কৰা হয়। তাৰ পৰা সেই তেনেকুৱা আৰু।
পিঠটোতো বাঢ়ি যায়, এই শৌচবিলাক ভালকে নহয়। কাৰণে গৈ গেছ হয় পেলা গৈ পেলাই অলপমান আমাৰ ধৰি লও হাতৰ আঙুলি কাটিলে যেনেকে অকমান কাটা বুলি কওঁ। পেটত কিবা অকণমান কটাৰ নিচিনা হলে এইটো আলচাৰ বুলি কয়।
মানে সেই শুকান সেই তাৰ পিছ কিবা কচু ঠাৰি নে কিবা খাইছিল নেকি? সেই তেতিয়াৰ পৰা মানে সেই গেছৰ দিগদাৰটো সেইটো হৈয়ে থাকা হৈছে।
অ' কচুৰ ঠাৰি খাবলৈ নালাগে।
বিষ হৈছিল দাঁতৰ বিষৰ পৰা যিবিলাক এন
চিমন'
অ' এণ্টিবায়টিক।
সেইটো
বেলেগৰ অসুবিধা নাই। অ'।
সেইটো টাইম লাগিব।
সেয়া আৰু মাক কিন্তু তই জিকা আনিছ নেকি? জিকা আনিছ? হেল্ল' হেল্ল' হেল্ল'। অ' এতিয়া শুনা পাইছো। অ মাজে মাজে নুশুনা হৈ যাওঁ।
হেল্ল' মানে কিবা মই কৈ আছো যে। কবাত আনিব লাগে।